হেল্ল'!
হেল্ল'?
হেল্ল'। হেল্ল'। কি কৰি আছে? অ' এয়া আছো, অকণমান এনে। তুমি কি কৰি আছা? ভাত পানী বনালো অ'। তুমি, অ' ভাত খালা নে? ভাত দালিয়ে তাৰপিছতে উম কাচকল দিলো দালিতে তাৰপা আলু গুটি, তোমালোকে? কিহে খালা।
আমাৰ দালি বনালে, আলু বনালে, ভাত কেৰেলা আলু পিটিকা।
অ', অ', অ'। বাইদেউহঁতে কি কৰি আছে।
এয়া বহি আছে।
পেহাই কি কৰি আছে।
পেহা নাই।
অ' নাই। পেহাই নদীত পানী উঠিছে যে, মাছ-মাছলে গৈছে। মাছ ওলাই নে?
হা।
মাছ ওলাই নে?
মাছ ওলাই, ওলাই ঢেৰ ওলাই। এই উজান পৰে নহয়।
উজান পৰে নহয়। আগতে
আপোনালোকৰ ফালে নোলোৱা নেকি।
আপোনালোকৰ ফালে ন আমাৰ ফালে পানী নাই, কি পানী মানে শুকাই আছে পানী হোৱা নাই। পানী হ'লে মাছ ওলাই। মানে লাঙি-চাঙি পাতিলে মানে মাছ, কাৱৈ মাছ, এইবোৰ শিঙি মাছ গৰৈ মাছ আহ লাগে।
লাঙি বা লাঙি-চাঙি পাতিছা নে? ভাত হেৰি দালি, আলু ভাতকেৰেলা।
দালি, আলু, ভাত-কেৰেলা। অ' ভাত-কেৰেলা ঘৰতে লাগিছে নে?
ঘৰতে অহ'।
ল'ৰা স্কুললৈ, স্কুললৈ গ'ল। ল'ৰা স্কুল গ'ল, স্কুল বন্ধ দিয়া নাই নহয়।
অহ।
অ' কাৰণ পৰহিৰ পৰা দিব নেকি। জানো কাইলৈ পৰহিৰ পৰা দিয়ে নে, ছয় তাৰিখৰ পৰা দিয়ে নে। দিব আৰু কেই তাৰিখৰ পৰা দিয়ে। অহ, তাকেহে জানো কি হয়। তাৰপৰা তোমালোকৰ কালি ট্ৰেইনৰ হেৰি, উম ছিগিছিলে বুলি কোৱা শুনিছিলোঁ।
অ', ছিগিলে পানী বেছ
অ', ছিগিলে পানী বেছি হৈছে যে অ', সেয়া পানীয়ে তোমালোকক পাই নিকি?
হা
হা সেয়া পানীয়ে তোমালোকক পাবগে নিকি?
আমা নেপায় আমা এইখন গাঁওহে নেপায় বাকীখন পায়।
সিখন পায় সিবো মানুহ আছেক ঢে পানী হৈছে ন?
অ', এয়া আমা হেই এ, এইফালে অকল আমা গাওঁখনহে পোৱা নাই এই আমা পাছ গাঁও গিক
আমা পাছ গাঁও গিখনত গৰু গাই বান্ধিবলে জেগাই নাই। হে
আমা এইফালে হেই দ বাম যে অকমান জেগাটো
অকমান জেগাটো অ'।
সেটো কাণেহে হেই হোৱা নাই নহ'লে গোট পানীয়ে গোটেখন।
পানীয়ে গোটে খন তাকে দা ধআ ফালে চাগে পানী হৈছে।
এ, দাধআ ৰংপুৰীয়া কছোঁ নহয় অৱস্থাই নাই মানুহ বিলাকৰ হেৰৌ।
পাই নাই মানুহ বিলাকৰ হেৰৌ।
গৰু গাই বান্ধিবলৈকে জেগা নাইকিয়া হৈছে
জেগা নাইকিয়া হৈছ, হয় অ'।
ফিচায়িত এ, নিউ অথ অথনি মানে নিউচ চাই আছিলোঁ তেতিয়া দেখিছিলোঁ ফিচায়িত মাছ দিছ ছিলে মানুহ বিলাকে ফিচায়ি মাছবো এতিয়া ইমান ডাঙ' ডাঙ' হৈছিলে ওলাই পেলাই এতিয়া কথাত মানে
পথাত মানে এই নদী লিখিয়া পানী হৈ আছে আও ঢল আহিছে। অ', মাছ ওলাব তাতে ঐ। এ, মাছ ধে ওলাইছে তাকে তাতো মাছ ওলাব ফিচায়ি মাছবো ওলাই আহিছে আকৌ। অ', অ'। তা পা তোমালোক গও এআল দিবলে জেগা আছে?
আমা গও এআল দিবলে বৰ্তমান জেগা আছে।
বৰ্তমান জেগা আছে, হাল বাই এডাই কআ নাই। উম, আমা ইয়াত পানীয়ে নাই অ',
এ, আকৌ হেই আকৌ খুচুআ পইচা হ'লে নিদিয়ে
তাপা তোমালোক' আগফাল' মানুহ বিলাক' ঘৰত ভাল? ভাল ভাল। অ', টিউচন চিউচন কআ নাই তুমি?
কয়ি আছোঁ কয়ি আছোঁ আজি অহা নাই বাও বৰষুণ দিলে যে ৰাতিপুৱা।
ৰাতিপুৱা অ', অ', তুমি দেওবাএ টিউচন কআ নে দেওবাএ গেপছ্ ৰাখা?
কৰোঁ কৰোঁ।
কৰোঁ কৰোঁ। দেউবায়ো কৰা।
অ'।
উম, অ', তা পা ঘ' ফালে আহিবানে অকমান?
ঘ' ফালে
ঘ' ফালে খেতি উঠাৰ পিছত আহিবা।
অ', খেতি এটো দচ টকা নে কি? উম, খেতি এদাই হোৱা পাছতহে যাওঁ।
ও, আহিবা কেনেকে এতিয়া ট্ৰেইন দলং ভাল কৰিলেহে হ'ব তোমা। ট্ৰেইন জানোঁ কেতিয়া আকৌ খোলে তাকে ট্ৰেইন আকৌ আ, ট্ৰেইনখন গৈছ গৈছে আমাৰ এইফালৰ পৰা কলে, অ ট্ৰেইনখন গৈছে কৰ পৰা ঘূৰিব জানো এতিয়া।
এইটো চিলাপথাৰ আৰ চি পথাৰ এনেকুৱা পৰা ঘূৰিব আৰু বাকী এইফালে আহিব নোৱাৰে নহয়।
এইফালে আহিব নোৱাৰে নহয়। অ অ। তাকে ট্ৰেইন খন কিন্তু গৈছে। আৰ চি পথাৰ পৰা চিলাপথাৰলৈ পাবহি চাগে। অ অ। ট্ৰেইন গৈছে আমাৰ আঠটা বজাত ট্ৰেইনখন গৈছে নহয়।
অঁ আহিব এই চিলাপথাৰ নহলে আৰ চি পথাৰ এনেকুৱাত ৰবহি।
অ তোমালোক সেইফালে কঁঠাল চঠাল ওলাইছা নাই?
আমাৰ কঁঠাল এবাৰ নাই।
আমাৰ কঁঠাল এইবাৰ নাই নহয়। নাই নি মোক এতিয়া দুজনী মানে কঁঠাল খাবলৈ মাতি আছে। কঁঠাল খাবলৈ মাতি আছে মই কৈছো মই কঁঠাল নাখাওঁ নহয় মই বেয়া পাওঁ কঁঠাল খাই।
অঁ নাই।
নাই। তুমি অকণমান আঁতৰি যোৱাচোন ইমান কথা পাতি আছে কোনোবাই।
অ এ নবৌ আহিছে।
এ নবৌ আহিছে।
ছোৱালী পৰীক্ষা আছে পৰীক্ষালৈ যায় খুচুৰা পইচা দিছে নিনিয়ে।
অ।
কাগজৰ পইচা এতিয়া মই মোৰ লগত কাগজৰ পইচা এটা আছে দি চোৱা বাকীতো খুচুৰা পইচা আছে নিনিয়ে আক'।
নিনিয়ে আক'। অ। খুচুৰা পইচা নিয়ে নেকি, তাই আকৌ সন্মানৰ কথা আছে ন। খুচুৰা পইচা কেইটা দোকানত কেনেকে উলিয়াবগৈ হয়। অতোনআক' তাইও সন্মানৰ কথা এটা নাই জানো।
উম।
কিহৰ পইচাৰ লগত হেৰি আছে। না খুচুৰা পইচা খুচুৰা পইচা তাই ডাঙৰ ছোৱালীতিটা সৰু ছোৱালী নহয় নহয় সৰু ল'ৰা ছোৱালীকহে খুচুৰা পইচা দিয়ে হয় ঠিকে কৈছে তাই আমাৰ লৰা নিনিয়ে খুচুৰা পইচা তাই এতিয়া ডাঙৰ হলে এটা কেলে নিব বাৰু।
এতিয়া এ এনেকুৱা ডাঙৰ পইচা পা এনেকে খুচুৰা পইচাবোৰ নাপায় আক' সময়ত।
খুচুৰা পইচাবোৰ নাপায় আক সময়ত। তাই এইবাৰ কিহত এইটত নে নাইনত?
এ ক্লাছ টেনত মেট্ৰিক দিব।
এ এইবাৰ ক্লাছ টেনত মেট্ৰিক দিব। অ মেট্ৰিক দিব, পৰীক্ষা আদাই হোৱা নাই নি তাইৰ?
পৰীক্ষা প্ৰাইভেট স্কুল যে নাইহোৱা।
প্ৰাইভেট স্কুল যে নাইহোৱা। অ অ। আমা আমাৰ ইহঁতৰ এদাই হ'ল নে নাই জানো মই গম পোৱা নাই আৰু পিছফালৰ মানুহ ঘৰৰ লৰাটো।
অ, এঘাৰটা বিশ
সিহঁতৰ লৰাটো কিহত এইবাৰ?
ল'ৰাটো ফাইভৰ।
লৰাটো ফাইভৰ। বৰষুণ দি আছে নে তোমালোকৰ সেইফালে?
তেহেঁতৰ প ৰীক্ষা এদাই হ'ল।
তেহেঁতৰ পৰীক্ষা এদাই হ'ল। ব বতৰটো কেনেকুৱা বৰষুণ দিব নে ভাল হৈ আছে?
ব দেই বতৰ বৰষুণ পৰিয়া আছে।
ব দেই বতৰ বৰষুণ পৰিয়া আছে, এই পিঠাগুৰি চলা দি চালি আছে, আমাৰ এইফালে নাই দিয়া বাৰু। বতৰটো মুকলি মই সেই নোহোৱা কেইটামান নাইকিয়া তাতবোৰ বোলো আমাৰ ফালে আজি বতৰো মুকলি, ৰ'দো ওলোৱা নাই বাৰু। অ ৰদো দিয়া নাই, বৰষুণো দিয়া নাই বতৰটো।
অ, তাত বৈছে নে?
মই মহুৱাৰ পৰাই আছিলো নুনী কোটা। তাৰপা সেই উম আঠডাল হেৰাই থাকিলে নিজে - নিজে ওলাই আছে। হুম?
মেখেলা ওলোৱাই নাই নি
মেখেলা ওলালে চাদৰ লগাইছো।
চলে
এঘাৰটা একৈশ হলেই। ৰঙা অম হেৰি আছোঁ দিয়া, চাদৰ লগাইছিলো নুনী গবলে।
অ, কেইখন লগালে?
ছখন লগাইছো।
অ, ব অ তাত লগালে জানো?
তাত লগালো বই আছো।
এখনমান ললে নে?
ওলাইছে এইফালে অ।
অ আমাৰফালে ৰদ নাই।
ৰ'দটো ওলাই আছে বাৰু অকমান অকমানকে।
অ, আমাৰ ফালে নাই।
অ। তাৰপৰা দাদা? হা!
খুৰা কলৈ গল?
খুৰা কোৰ মাৰিবলৈ গ'ল অহাই নাই।
এই বৰষুনত
বৰষুণত কোৰ মাৰিছে মানে গোটেই পানী হৈ আছে নাজানো? দাদা আহিছিলে, দাদা বোলে গোটেইখন পানী হৈ আছে সেই কেনেকে কোৰ মাৰিবগৈ মোৰ ক'ব নোৱাৰো দে কেনেকে কোৰ মাৰিব? গৈছে দেখোন ঘৰৰ পৰা ওলাই কোৰ মাৰিবলৈ বুলিয়ে।
হালধি- হালধি কোৰ মাৰিছে নে কি?
পাইছে নেকি? হুম? নহয় পথাৰত, পথাৰত আলি দিছে আকৌ। অ, ইমান পানীৰ আালি ৰব জানো নৰয় নহয়? অ তাকে আহে পানী গোটেইখন দাদাই কৈছে ই পানী হৈ আছে সি কেনেকে কোৰ মাৰিব? বাহ কাটিছে নেকি? হাল বালে। অ আমাৰ ঘৰ হাল বোৱাই নাই নাই বোৱা তোমালোকৰ? তোমালোকৰ এতিয়া এ এবাৰ আকৌ জালিকা দুহাত মাটি দিছে মাটাৰ কিনাৰ দৰা। সেইকণৰ এই হাল নোবোৱাকে এৰি থৈ আহিলে আমাৰ মাটি হাল বালে দাদাই হাল নোবোৱাকে এৰি থৈ আহিলে সেয়াকে কোৰ মাৰি আছেগে নেকি কোৱাই সম্ভৱ? হাল বাই দিব পাৰে গৰুৱে হাল বাইছে, দুহাল মাটি আকৌ এৰি থৈ আহিছে। কোৰ মাৰি মাৰি মৰিছে এতিয়া।
কোনে দুহাত মাটি দিছে?
আহ?
কোনে দুহাত মাতি দিছে?
দিছে? দাদাই দাদাই দিছে আকৌ কিনাৰ তোমালোকৰ ঠেক যে। অ', সেই-সেইডৰা মানে মিলাই আছে, সমান কৰিছে। অ'।
আমাৰ ঘৰক দিছে মানে।
আমাৰ ঘৰক দিছে মানে? উম, তোমালোকৰ ঘৰত দিছে, অ'। ইমান দিনে নিদিলে, এইবাৰ দিছে আৰু। ভাবিলে দিয়াই ভাল হ'ব আৰু মোৰ যেতিয়া ল'ৰা-ছৰা নাই, সিহঁতে হেৰি কৰিব লাগিব। মোৰতো তেতিয়া সোমাইছে, যোৱা বছৰ আমি দিবলৈ ক'লো নিদিও বুলি ক'লে। এইবাৰ আকৌ হেৰি হ'ব, দিওঁ বুলি কৈ পেলাই দিছে।
অ'।
যোৱা বছৰ খুৱাই ক'লে, হে?
আমাৰ ববা পথাৰলৈ গৈছেনে?
পথাৰলৈ গৈছেনে? বাবা পথাৰলৈ যোৱাই নাই, মই কালি ক'লো মোৰ আপোনাক মাটি দিও পিনি চাবলৈ নাযায় ক'লে। তাৰপৰা বোলে সেই, দি থাকক কি কৰক কৰি থাকক। কি কৰক কৰি থাকক, এনেকে বুলিহে কৈছে মই বোলো চাই আহিবগে আকৌ। কৈছে একেবাৰে যাম মই, এতিয়া নাযাওঁ।
আজি হাল বোৱা
আজি হাল বোৱাৰ কথা আছিলে, অহ নাই যোৱা। অ', আমাৰ আহ তেওঁকে লাগে, অইন নহওঁক মোৰে হওঁক।
অ'।
তহঁতৰনো কেলে হ'ব লাগে, মোৰে হওঁক।
কালি মই ফোন কৰিছিলোঁ, তেতিয়া কৈছিলে কাইলৈ হাল বামগে বুলি।
অ'।
মই বোলো মাটি-মাটিতো মাটিতো গেলি থাকিব, হালতো অকমান বাই থাকিব লা
কৈছে বোলে সেই আজিকালি মাটি গেলিব নেকি, ৰোৱা সজাল বোলে মাটিও গেলিব। উম।
কথাহে
গেলা, এইবোৰ গেলা-চেলা খেল নাই আমাৰ ইয়াতো না হাল বোলে এ চাহ প্ৰথম বা মাহ তিন নম্বৰ চাহত বোলে ৰুমেই। অ', গেলিব নালাগে নহয়, আমাৰ ইয়াত দলনি মাটি যে।
অ'।
গেলিবলৈ নালাগে, বন বিলাক এনেও লেট খাই যায়েই। ভাল অ', আমাৰ ইয়াত হাল বাই হেৰি কৰিবলে, ট্ৰেক্টৰে হাল বালে তোমাৰ প্ৰথম চাহতেই ৰুব পাৰে, ৰুম বুলি।
হ'ব দিয়ক।
হ'ব দিয়া, ঠিক আছে হ'ব দিয়া।
অ', অ', হ'ব।
মই কেই পালোঁ।